হেল্ল'? অ' শুনিছ?
অ' অ' শুনিছো, তই শুনিছ?
অ' শুনিছো শুনিছো, কি কৰি আছ?
নাই এনেই আছিলো, তই?
আছোঁ আছোঁ এনেই আছোঁ, বাকী কি খবৰ?
আছো ভালে, তোৰ ক?
আছো আছো ঠিকে আছো, এই প্ৰেক্টিছৰ পৰা আহি পালো এতিয়া। তি আহি তাকে কি চাত টা অলপ কিবা খাই আছো।
অ' প্ৰেক্টিচ গৈছিলি আজি?
লো গৈছিলো আজি গৈ কৰি আহিলো অলপ, আজি দেওবাৰ কাৰণে সোনকালে গ'লো আৰু সোনকালে আহিলো। এনে জনেৰেলি ছটামান বাজি যায় আৰু,
অ' অ' এনে কি কৰাই আছিল আজি?
আজি কি কৰি আছিলোঁ মানে, আজি আমি এনেই বেচিক বেচিকছেই কৰিলোঁ আৰু, মানে কেইদিন গেম চেম নাই ন ত' সেইকাৰণে মানে বেচিকতে কৰিলোঁ আৰু যদি গেম চেম থাকে তেতিয়া আমি অলপ কি কয় স্পীড ট্ৰেইনিং বা কিবা কিবি এইবোৰ কৰোঁ আৰু তেতিয়া অলপ ফাইটিং বা কি কয় হেৰি কাটা চাটা প্ৰেক্টিচ কৰো এনেই আজি বেচিক আৰু যেতিয়া একো নাথাকে বেচিকতে যায় আৰু,
অ' এনেই তোৰ কাৰটেত অ' কোনটো বেল্ট হয়, বা কি লেভেল?
মই কাৰাটেত ফাৰ্ষ্ট ডান ব্লেক বেল্ট।
অঁ আচ্ছা, ত' সেইটো কেনেকে পাই? কি কৰিব লাগে মানে?
কি কৰিব লাগে মানে সেয়ে আৰু শিকিব লাগে শিকিলে মানে শিকিব লাগে মানে কি আৰু এক্জাম দিব লাগে বেল্টৰ কাৰণে অভিয়াচলি তোৰ যিমান এক্সপিৰিয়েঞ্চ হৈ যাব সিমানে তই মানে একজাম কাইণ্ড অফ থিঙ আৰু এতিয়া তাৰ মানে ডিগ্ৰী হয় তোৰ যেনেকে ফাৰ্ষ্টতটো হোৱাইট বেল্ট থাকে। ত' ষ্টাৰ্টিং কৰা হলে হোৱাইট বেল্টৰ পৰা ত' যেতিয়া তোৰ মানে লাহে লাহে লাহে লাহে এক্জাম হ'ব ছিক্স মান্থছ এইট মান্থছৰ পিছত ছয়মাহ বা আঠ মাহৰ পিছত এক্সাম হোৱাৰ পিছত সেই তেতিয়া তোৰ মানে তই যদি এক্সামটো পাছ কৰ নেক্সট বেলটো পাবি নেক্সটো য়েল্ল' হয় তাৰপিছত অৰেঞ্জ হয়, তাৰপিছত ব্লু হয়, তাৰপিছত গ্ৰীণ হয়, তাৰপিছত পাৰ্পল হয়, তাৰপিছত তাৰপিছত সেনেকে আৰু। মানে তোৰ সেনেকে যায়গে। ব্লেক পায় ত' ব্লেক পোৱা মানে অলমষ্ট তোৰ আহ সাত বছ আঠ বছৰ মানতো লাগিয়ে যায় আৰু মানে আৰামছে।
ত' তোৰ ব্লেক বেল্ট হয় ন এতিয়া?
অঁ, মই ব্লেক বেল্ট হয়।
নাই মইতো এইবোৰটো খেলা নে খেলুৱে। কিন্তু এ ইণ্টাৰেষ্টটো আছে অঁ জানাৰ ইণ্টাৰেষ্ট। ছে এনেইতো সৰু সৰু বাচ্ছাইও কৰে চাগে?
অঁ কৰে। কৰে আজিকালি আজিকালিটো সৰু একদম মানে তোৰ আন্দাৰ পাঁচ বছৰৰ পৰাই কৰিব পাৰে কাৰাটে তোৰ পাঁচ বছৰৰ পৰা বিকজ কাৰাটেটো তোৰ যিমান যদি মাৰ্চেল আৰ্ট হয় তোৰ মানে সেনেকুৱা নহয় যে লাইক একদম মানে মাৰা মাৰি নক আউটত নহয় আৰু মান মানে লাইক তাতে ছেফটি থাকে সৰু বা বাচ্ছাবোৰৰ কাৰণে মানে ডাঙৰ হ'লে সেইটো নাথাকে দেচোন মানে ডাঙ সৰু বাচ্ছাবোৰৰ কাৰণে থাকে, লাইক সিহঁতক ইকুইপমেণ্টছ প্ৰভাইড কৰে গাৰ্ড প্ৰভাইড কৰে। যেনেকৈ তোৰ হাতত পিন্ধা গ্ল'ভছ বা ভৰিত পিন্ধা ছিংগাৰ্ড। চব থাকে মানে চেফটিটো থাকে আৰু মানে এক্দম ৰক্ষা কৰে আৰু সিহঁতৰ বডিটোক।
অঁ, এনেতো কেইখনমান খেল খেলিছ?
এনেই মই টো সৰু সুৰা গেমৰ পৰা একদম ডাঙৰ গেমলৈ বহুত খেলিলো এতিয়ালৈ। আৰু এতিয়া খেলিও আছো চাও। কি হয় আৰু পিছলৈ। তেনেকুৱা আৰু আৰু আছ ব্লেক বেল্টৰ তাতো ফাৰ্ষ্ট দানে পাইছো আৰু ছেকেণ্ড দান, থাৰ্ড দান এইবোৰ বাকি আছে এইবোৰ একজাম দিম আৰু লাহে লাহে এইবোৰ মানে অলপ টাইম হয় মানে একজামটো এটা একজামৰ পিছত মানে অলমষ্ট দুবছৰ তিনি বছৰ পিছতহে নেক্স এক্জামটো হয় কাৰণ এইবোৰ ডাঙৰ ডাঙৰ ডিগ্ৰী আৰু মানে ডিপ্ল'মা টাইপৰ বস্তু ন? শিকিবলৈও বহুত বস্তু থাকে, সেইকাৰণে।
অ অ অ বুজিছো
মানে এনেই কম লেভেলৰ খিনিৰ কাৰণে ইমান দিন ৰখিব নালাগে আৰু মানে সোনকালে পায়
অ অ বুজিছো বুজিছো
সেইয়াই বাকী প্ৰেক্টিছো আৰু এ হেল্থৰ কাৰণেও ভাল ন খেলিলে অকল বোলে মাৰ্চেল আৰ্ট বুলি নহয় মানে তোৰ প্ৰেক্টিচ হৈ থাকে সদায় সদায় প্ৰেক্টিচ কৰি থাকিব পাৰে সেইকাৰণে নিজৰ
মইতো খোজো যে চবে কৰকে কিবা নহয় কিবা
অ নহয় নহয় নিজৰ শৰীৰটোও ভাল হৈ থাকে ন তেতিয়া মানে সদায় চলা ফুৰা হৈ থাকিলেহে মানে ঠিকে থাকিব আজিকালিতো প্ৰায় মানুহবোৰেটো মোবাইলতে ব্যস্ত হৈ থাকে সেইকাৰণে মানে সেবোৰ কৰাই নহয় যিহেতু বাচ্ছাবোৰো যদি বাচ্ছাবোৰক এইবোৰৰ নিচিনা ক'বাত নিদিয়ে বা কোনোবা খেলে চেলে নিদিয়ে তেনেহলেতো সিহঁতৰো একো আজিকালি চলা ফুৰাই নহয় গাড়ীত আহে গাড়ীত যায় খোজকাাঢ়িতো নাযায়েই আৰু লগতে খেলা ধুলাও বন্ধ হৈ গৈছে আজিকালি একো জেগা চেগাও নাই সেইকাৰণে এইবোৰ কৰি থাকিলে হৈ যায় আৰু লগতে অকল শৰীৰটোৰ কাৰণে নহয় আৰু মানে এটা চেল্ফ ডিফেন্ঞ্চ আৰু নিজকে সুৰক্ষিত কৰি ৰাখিবলৈও মানে এইটো বহুত ভাল হেৰি হয় সেইকাৰণে যিমান পাৰে মানে কৰিব লাগে য যাৰ ইণ্টাৰেষ্ট আছে চবেই নোৱাৰে কিন্তু যাৰ ইণ্টাৰেষ্ট আছে সিহঁতে কৰিব পাৰে আৰামছে যিহেতু আজিকালি আৰু ফিল্ডো হয় বহুত ভাল ফিল্ড হয় স্পৰ্টচ ফালৰ পৰা মানে ইন ফিউচাৰো হেল্প কৰে চাকৰি জব চব পোৱাত চাকৰি তাকৰি মানে যেনেক কে মাৰচেল আৰ্টত যদি কিবা এটা থাকে তেনেহলে ডিফেন্সত পোৱাত অলপ সহায় হয় ন ডিফেন্সে সেইবোৰত মানে অলপ বেছিকে প্ৰিফাৰেঞ্চ দিয়ে যিহেতু গুৰু গুৰুত্ব দিয়ে সেইকাৰণে আৰু লগতে স্পৰ্ট কটাও হয় যদি ভালকে খেল মানে মন লগাই কেনে যদি খেলা যায় আৰু যদি মানে কি কয় আগলৈ মানে যদি অ ধৰ নেচনেল যোনটো আমি কওঁ ন ৰাষ্ট্ৰীয় লেভেলত যদি খেলিব পাৰি বা আন্তঃৰাষ্ট্ৰীয়ত যদি খেলিব পাৰি ত আৰুয়ে ভাল বা যদি তাতে যদি মেদ তেল সানিব পাৰেটোত কথাই নাই সেইকাৰণে মানে খেলিলে মানে সেইবোৰেদি স্পৰ্ট কতা পালে কি হয় যিকোনো কলেজ বা যিকোনো ইউনিভাৰ্চিটিত পব পাবলৈ সোনকালে মানে কত তা দি পাবলৈ মানে সহজ হৈ যায় যদিও মানে মাৰ্কটো সিমান নাথাকে কাৰণ কিয় আজিকালি ক কাৰিকুলাৰ বা স্কু স্পৰ্টচতো বৌহত কটা চটা বৌহত মানে সেইবোৰত বহুত সহায় দিয়ে ন সেইকাৰণে ল'ৰা ছোৱালীবোৰৰ কাৰণে ভালো হয় তেতিয়া মানে কি আৰু স্পৰ্টচ ফালেদিও আগবাঢ়ি যাব পাৰে আৰু লগতে পঢ়া শুনা যিখিনি কৰিব খুজিছে
অ সেইটো হয় বাৰু সেইটো সেইটো মানিছো এ কিন্তু তাৰে আগতে আগ্ৰহটো লাগিব আৰু বাচ্ছা খিনি কৰাৰ কাৰণে
নিশ্চয় লাগিব কাৰণ আগ্ৰহ নহ'লে একো বস্তুত যদি আগ্ৰহ নিদিয়ে মানুহে তেনেহ'লে কোনো পধ্যেই সেইটো বস্তু সফল হ'ব নোৱাৰে সেইটো বস্তুত সফ ফল হ'ব নোৱাৰে সেইকাৰণে আগ্ৰহটো লাগিবই সেয়ে নিজে আগ্ৰহ মনোযোগ দিলেহে পাৰিব আৰু কি কয় যিমান নিজকে কচিব পাৰিব যিমান নিজকে টানিব পাৰিব সিমানে আগবাঢ়ি যাব কাৰণ কি এইটো এনেকুৱা এটা বস্তু হয় ন যোনটো নিজৰ শৰীৰটোক কিমান আ ষ্ট্ৰং কৰি ৰাখিব পাৰে। সেইকাৰণে মানে যিমান নিজকে টাইট কৰি কেনে কুচিব পাৰে বা যিমান যি কৰিব পাৰে সিমানে ভাল আৰু সেইটো বস্তুত।
নাই নাই ঠিকে আছে, তই কৰি আছ ভালে। আৰু কৰিব লাগে মানে।
অ', আৰু অকল মানে, যে মানে শাৰীৰিকটোৱে নহয় মানসিকভাৱেও বহুত মানে কি কয় আৰু ষ্ট্ৰং বনাই ক'ব গ'লে বহুত শক্তিশালী বনাই মানি মানসিকভাৱে আৰু সেইটো বুলি নহয় ইম্পৰ্টেণ্ট ডিচিশনছ লোৱাটো হেল্প কৰে মানে যেনেকে কি কোন সময়ত কি কৰিব লাগে বা যদি কম সময়তো মানে কেনেকে ক'ত কি কৰিব লাগে, পেনিক নহব, বহুত চব ফালৰ পৰা মানে কব গলে সহায় কৰে আৰু এইটো বস্তুৱে, আৰু লগতে কব গলে সদায় ডেইলি প্ৰেক্টিচ আৰু ৰিফ্লেক্স একশচনবোৰ ভাল কৰে আমাৰ, ৰিফ্লেক্স একশচনবোৰ বহুত ভাল কৰে বিকজ, স্পীড বহুত ইম্পৰ্টেণ্ট হয় কাৰাটেত, টেকনিক আৰু স্পীড বহুত লাগে। সেইকাৰণে ৰিফ্লেক্স ভাল হয়। তাৰ পাছত মাচলছ মুভমেন্ট ভাল হয়, ন ক'ব গ'লে গোটেই ফালৰ পৰা জইণ্ট মুভমেন্ট হৈ থাকে, ষ্ট্ৰেচ হয়, ফ্লেক্সিবিলিটি বাঢ়ে, চব ফালৰ পৰা মানে ভাল আৰু সেইকাৰণে, কৰিব পাৰে অকল কাৰাতে বুলি নহয়, যিকোনো স্পৰ্ট বা টাইকানণ্ডো হওক বা বক্সিং হওক সেইবোৰ কৰিব পাৰে, খালি বক্সিংটো মানে অলপ ৰিচ কি হৈ যায় বাকী তাইকাণ্ড, কাৰাটে ইমান মানে ৰিস্ক নহয় আৰু মানে, বক্সিংটো ৰিচকী ইন দা চেন্স কি বক্সিঙৰ কাৰণে মানে নিজে নিজৰ হেৰিটো ল'ব লাগে আৰু মানে যে যদি কিবা এটা হয়, সেইকাৰ মানে বক্সিঙত মানে ডাইৰেক নকআউট চিষ্টেম চলে ন' সেই কাৰণে আৰু। বাকী কাৰাটেত এনে নকআউট নচলে।
উম, ঠিকে আছে মানে পেৰেন্টছৰো এটা সেয়া হৈ থাকে যে, বাচ্ছাটোৱে ঠিকে কৰি থাকক, চবেতো খোজে ভালে কুশলে থা
সেইটোৱে সেইটোৱে, আৰু এটা বহুত ভাল যোনটো যে ভাল পাৰ্চনেলিটি ক্ৰিয়েত কৰে। মানে নিজকে চব ফালৰ পৰা যদি ভাল আগবঢ়াই নিব খোজে, এটা স্পৰ্ত বা এটা ক-কাৰিকুলৰ এক্টিভিতী থকাটো বহুত জৰুৰী হৈ গৈছে আজি কালি। কাৰণ কিয় অকল পঢ়া শুনা দিয়ে মানে আজিকালি এইেই দুুনীয়াাত নোহোৱা হৈছে, পঢ়া শুনাাতো চবেই কৰে ন যদি কিবা এটা যদি আৰু এ এটা যদি আহ ফিল্ডত যদি আগবাঢ়ি যাব পাৰে, আৰু তাতে যদি নাম কঢ়িয়াই আনিব পাৰে, তেনেহ'লেটো বহুত ভাল কথা। মানে নিজৰ মানে এ এটা কথা যদি এনেকৈ কিবা এটা কৰে তেনে মেডেল দুটামানেো পালে নিজেও নিজক মটিভেট কৰা টাইপ হ'ল যে মই যদি এইটো পাৰিছো মই বেলেগো পাৰিম থৈ দিছে তেনেহলে এনেকুৱা হৈ যায় ন মইতো দহখন জিকিছো এটা বস্তুত মানে কিছুমান আছে ন মানে য'ত সৰু সুৰা মানে হাাৰতে মানে একদম হাৰ মানি লয় যে মইতো একো নোৱাৰিমে এনেকা ন কাৰাতে পছপোৰ্ট খেলিলে সেইটো নহয় মানে কেতিয়া হাৰিবও পাৰে খেলত হাৰা জি কা আছে কেতিাবা হাৰিব পাৰিতো সেনেকুৱা এটা মণ্টেলিটী ডেভলপ হৈ যায় যে নাই একো নহয় এইবাৰ হাৰিছো নেক্স টাইম মই ইয়াত চ বেছি ষ্ট্ৰং হৈ আহিম সেইটো এটা মানে মেণ্টেলেটী স ভাল কথা ক জত এটা বস্তুত যে ফেই হলে যেব বু যে নাইকিয়া হৈ যাব সেইটোতো নহয় ন
উম হুম হুম বুজিছো নাই নাই সেইটো বস্তু ভালে হয় তোৰ মানসিক ভাৱ ভালকে গঢ়াই নিয়ে যে ভাল ভাবেতসেয়া হওক আৰু অ মজবুত বনাই মানুহটোক চ সেইটো ভালে কথাটো বেয়া নহয় আৰু গ্ৰুপত মানে এনেকে টিমৰ লগত গলে এয়া কি বুলি কয় অ কম্পেনিয়নশ্বিপ টো বাঢ়ে
উম তাকে সেইটোে আৰু স্প'ৰ্টছ মেনশিপ তাৰপিছত কেনেকে মানুহৰ লগত শ্বেয়াৰ কৰি কেনে থাকিব লাগে ক'ত কেনেকে এডজাষ্ট কৰিব লাগে সব বস্তুতে মানে সব ফালৰ পৰাই ভাল আৰু সেইকাৰণে খেলিব লাগে মানুহে
নাই নাই ন নিশ্চয় সৰুৰ পৰা কাৰোবাৰ যদি আগ্ৰহ আছে খেল আনকি নাচ চাচো কৰিব লাগে মানে মোৰ হিচাপত যাৰ যোনটো আগ্ৰহ আছে সেইটো কৰা গাড়ী ইমান দি নহয় কিয় দে দে ঠিক আছে দে পিছত পাতিম দে কথা উম